অ শুনিচা?
উম পাইছোঁ।
বা।
অঁ, কি কৰি আছা?
মই এতিয়া খানা বনাই আছোঁ। অ তুমি?
মই এ অনলাইনত ক্লাছ কৰো চ অকমান অনলাইনত ক্লাছ কৰিলো। ক্লাছ কৰি কেনে এতিয়া এনেই বহি আছো।
খানাটো কেতিয়া খাবা?
খাম দছটা এঘাৰ
কিয় ইমান দেৰিকে কালি মৰ্নিং ক্লাছ নাই নেকি?
নাই মোৰ মানে হেৰি চলি আছে ভেকেচন চলি আছে বন্ধ কলেজ। চ।
চামাৰ ভেকেচন।
চামাৰ ভেকচন মানে একজাম খতম হ'ল। ছিক্স ইয়াৰৰ এক্সমটো খতম হল ত মানে। বন্ধ এতিয়া এতিয়া একদম এডমিচন হব কলেজত তাৰ পিছতহে যাব পাৰিম।
কোনটো কলেজত এডমিচন লৈছা?
মই হেৰি ছিক্স মাইলত আছে চিটি কলেজ বুলি ক শ্ৰী হিতেশ্বৰ শইকীয়া কলেজ সেইখনত
তোমাৰ নতুন লাইফত মানে নতুন বিকম আৰম্ভ হোৱা বুলি
কি কলা?
তোমাৰ বিকমৰ
মোৰ কোনটো ছেমিষ্টাৰ?
নাই এইটো অ', এইটো তোমাৰ ফাষ্ট ছেমিষ্টাৰ আৰম্ভ হ'ব ন' এতিয়া।
নাই-নাই ফাষ্ট ছেমিষ্টাৰ নহয় মোৰ ছিক্স ছেমিষ্টাৰৰ এক্সাম দিলোঁ ছিক্স ছেমিষ্টাৰৰ এক্সাম খতম হ'ল। এতিয়া মই ছেভেন চেমিষ্টাৰত যাম মানে আজিকালি ডিগ্ৰী ফ'ৰ ইয়াৰ্চ হ'লটো।
আগতে থ্ৰী ইয়াৰ্ছ থ্ৰী ইয়াৰ এতিয়া ফৰ ইয়াৰ্ছ।
অ' এতিয়া ফ'ৰ ইয়াৰ্চ হৈছে।
বাহ আগত তিনি বছৰ আছিলে এতিয়া চাৰি বছৰ কৰি দিলে ইহঁতে।
উম'
এ ভগৱান কি হব। তোমাৰতো জিউ আণ্ডাৰৰ হয়।
অ', জিও আডাৰৰ হয়। গুৱাহাটী, ইমান ভাল নহয় গুৱাহাটী ইউনিভাৰ্চিটি।
মোৰো জি'অ আছিল, বাত জি'অটো হ'ল গুজৰাট ইউনিভাৰ্চিটি আছিল।
আচ্ছা।
অ', পাৰুল ইউনিভাৰ্চিটিৰ পৰা পঢ়া শুনা কৰিছোঁ গুজৰাট বড়োদৰা। ইণ্ডিয়াত থাৰ্ড বেষ্ট প্ৰাইভেট ইউনিভাৰ্ছিটি, থাৰ্ড বেষ্ট। এতিয়া ছেকেণ্ড হৈ গৈছে, এতিয়া ছেকেণ্ড হ'ল ফাৰ্ষ্ট হ'ল আপোনাৰ আই এম জয়পুৰ ইউনিভাৰ্ছিটি ছেকেণ্ড পাৰুল থাৰ্ড এল পি ইউ, ফ'ৰ্থ চণ্ডিগড় ইউনিভাৰ্চিটি ফিফট ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটি।
অ'অ' তুমি তোমাৰ পঢ়া শুনা হ'ল ন, পঢ়া শুনা কমপ্লিট।
দেচিং কমপ্লিত বিতেক কমপ্লিট।
অ' এতিয়া বিজনেচ কৰি আছা।
ডেৰ বছৰ হৈ গ'ল বিজনেছ কৰা গুৱাহাটীত। ডেৰ বছৰ হৈ গ'ল মই ব্যৱসায় কৰি আছোঁ।
উম, লাভ হৈ আছেনে?
কাপোৰৰ ব্যৱসায়ত লাভ নাথাকে তুমি নিজে কোৱাছোন? ছোৱালী মানুহ হয়। ভাবাচোন ছোৱালী মানুহে কাপোৰ কি ল'ৰাৰ পৰা ছোৱালী মানুহে বেছি কিনে, হয় নহয়। ল'ৰা মানুহে কি হয় এটা দুটা তিনিটা চাৰ্ট কিনিব দুই তিন দিন চলাই দিব পাৰিব। ছোৱালী মানুহে ডেইলি ডেইলি বেলেগ বেলেগ পিন্ধিব লাগিব হয় নে নহয়।
ছোৱালী মানুহৰ সদায় মানে নিউ নিউ ড্ৰেছ লাগে। এটা দিলে সদায় নিপিন্ধে।
বেলেগ কালেকচন, আজি কিবা আজি কিবা প্ৰিন্টিং পহিলা যোৱা কালি ফ্ৰক পিন্ধিলা যোৱা কালি কিবা চিক পিন্ধিলা ডি চেচৰা আৰু আৰু বিদেশ দুদিন মমান চলাই দিব তিনিদিনমান চলাই দিব
পিছে খানা চানা খালা?
মই খানা বনাই আছো জাষ্ট কলো তোমাক। খানা বনাই আছো বনাওতে বনাওতে ইমান জল্দি পাহৰি গলে হ'ব নেকি, এ কেইটা বাজে দহটা বজা নাই, আৰু আধ ঘণ্টামান লাগিব বনাওঁতে।
সদায় নিজে বনোৱা ন, নাই অৰ্ডাৰো কৰা মাজে মাজে।
অ'
তোমাৰ আৱাজটো অলপ হেৰি হৈ আছে।
মই ক'লো তোমাক যি জমেতৰ পৰা মোক উপহাৰ দিছে।
অ'
মানে কি মই তিনি মাহত থ্ৰী থাউজেণ্ড অৰ্ডাৰছ দিছো সেইকাৰণে।
আচ্ছা বেছি বাহিৰৰ বস্তু খাব নালাগে বাৰু বেয়া।
মই এক্সুৱেলি কি হয় মই কাপোৰে ব্যৱসায় ক'ৰো না, মোৰ মানে এভ্ৰি দুইমাহ দুইমাহ পিছে পিছে যাব লাগে মাৰ্কেট আৰু যেনেকে মোৰ যিমান হলচেল পাৰ্টি কেইটা আছে সিহঁতৰ পৰা কমেন্ট আনিব লাগে। সিহঁতৰ ক'ৰ পৰা আছে কানেকচন কত আছে কি ন আছে আমাৰ। হোটেল ফুড এইবিলাক চব অনলাইন যায়। ত বাহিৰত গ'লেগৈ কি হ'ব কোৱাচোন এইটো মাহ থাকিম। নেক্সট মাহৰ পৰা মই যাম দিল্লী। দেল্হীত মানে মোৰ মাল আৰু আহিছে, মালকেইটা উঠাব লাগিব ইম্পৰ্ত অফিছৰ পৰা লৈ আহি সেইবিলাক মাল লৈ ট্ৰেইনত বুক কৰিব লাগিব, ট্ৰেইনত বুক কৰাৰ পিছত গুৱাহাটীত আহিব, অহাৰ পিছত বল খুলি হ'লচেল পাৰ্টি আগত আহিব, হ'লচেল পাৰ্টিৰ আগত মাল লৈ যাব, তাৰ পিছে মই ৰিটেল পাৰ্টি মাতিম যা যি ভাল লৈ যাব তেনেকে আগত মই হলচেল পাৰ্টিক প্ৰায়ৰিটি কৰো যে আগত যেতিয়া মোৰ নিউ ষ্টক আহিব। আৰু হলচেল পাৰ্টি আহি লৈ যাব। নাই এনে এনেকে নহয় এতিয়া নতুন ষ্টক আহে আগত মোৰ কাৰণে চাওক। মালিক কি পিন্ধিব আকৌ সেইটো চাওঁ। যোনকেইটা ভাল লাগে সেইকেইটা চাইট কৰি থৈ দিও হলচেল পাৰ্টিক মাতো। সিহঁতে পচন্দ কৰে সিহঁতে লৈ যায় তাৰ পিছত
আচ্ছা আচ্ছা।
মই অলপ অলপ ভাল পিন্ধিব লাগিব না মই তাৰ এটা। মোৰ মানে লতত মাল উঠাও ন লতত মানে বহুত মাল আহিল তাৰ মাজত। তিনটা চাৰিটা মান অলপ ভাল ভাল ওলাই কেইটামান বেলেগ ইউনিক ডিজাইন ওলাই মানে আনকমন ডিজাইন। মানে চাওথ কোৰিয়াৰ পৰা আহে না। ইণ্ডিয়ান মাল নহয় দিয়ক বাহিৰৰ মাল হয়
অ'। ঠিকে আছে কৰি থাকা একদিন চাকচেচ হবা। হৈছাই অলৰেডি আৰু।
চাকচেচ এতিয়া লৈ হোৱা নাই। আৰু বাকী আছে কেতিয়াও হম যেতিয়া মোৰ নিজৰ ঘৰ থাকিব গুৱাহাটীত এতিয়া মোৰ যোনটো ঘৰ ঘৰ আছে থাকো আৰুটো মোৰ দেউতাৰ মাৰ হয় ন। মোৰতো নহয় ন ত পিছতটো দেউতা মা দিবই এনেই দিব মোক ঘৰৰ ল'ৰা হয় মই মানে যোনটো মই পাব লাগিছিল দিব হয়। দিব হয় নে নহয়। মই নিজে এটা কৰি এটা দেখা প্ৰতি বহুত ডাঙৰ কথা হয়। তেওঁ নিজে কষ্ট কৰিছে নিজে ব্যৱসায় কৰি কৰি এখন গুৱাহাটীত এইটো টাইমত ঘৰ কিনিছো মানে বৰ ডাঙৰ কথা। আছিল মোৰ য বৰ ডাঙৰ অ মোৰ দেউতা যোনটো মোৰ মালিকৰ যোনটো মাতি আছে দেউতাকে মোক কৈছিল। পোন্ধৰ হাজাৰত কিনছিল এইটো মাটি। একটো মাটিৰ দাম এটো এক কোটি টকাৰ ওপৰত।
আহ আজিকালি গুৱাহাটীত বহুত কোতিত ট কোটি টকাৰ তলতো মাটি নাইেই আজিকালি।
নাহে নাহে এক কথাৰ দাম কোটি টকাৰ ওৰত কোটি টকাৰ এক কথা।
উম উম।
আজিকালি আমি ঘৰৰ লৰা হয় ডাঙৰ হয়। ঘৰৰ পৰা প্ৰেচাৰ থাকে মোৰ ভাইটি পঢ়া শুনাও কৰি আছে বি বি এ প্লাচ সি চাকৰিও কৰি আছে শ্বোৰোমত আজি একাউণ্টেণ্ট।
অ, বি বি এ কৰি আছে ন?
অ, ডিগ্ৰী পঢ়ি আছে সি। এই আমাৰ ৰিজ
মান-মানে যেতিয়া মই হেৰিত উঠিলো ডিগ্ৰীত উঠিলোঁ তেতিয়া মন ভাবিছিলোঁ যে মই বি ডী এ কৰিম বুলি। পিছত আকৌ অকমান প্ৰব্লেম হল পিছত আকৌ বিকমতে সোমাই গলো।
কাম কৰিছা ভালে কৰিছা। চাপোজ তোমাৰ ফিউচাৰ ভৱিষ্যত। তোমাক কিবা জব এটা লাগে ভালকে তোমাক ক'বা মই ৰেফাৰেন্ঞ্চ কৰি দিম মোৰ বহুত ভাল চিনাকী আছে গুৱাহাটীত। ভাল ভাল জাগাত চিনাকি আছে।
হয় নেকি।
মই মানে নেক্সট মান্ঠত মই নিজে এটা কন্চেনটেচি আৰম্ভ কৰি আছো।
আচ্ছা আচ্ছা।
তুমি চাকচেচ হলে দিবা আৰু আমাক জব- চব
অ, তুমি ক'বা খালি তোমাক ক'ত লাগে মোক তুমি কোৱা যে মোক কেচিয়াৰত লাগে একাউণ্টটেন্ট লাগে। মই খালি বায়ডেটাটো ৰিজিইউমটো পালে হল বাকী মই বুজি লম যে ক'ত কথা আলোচনা কৰাত ভাল হ'ব। হয় নে নহই এতিয়া তুমি আহোন এতিয়া কমাৰ্চৰ ষ্টুডেট হয় তোমাক মই এতিয়া চাইন্সৰ ডিপাৰ্টমেণ্ট পঠ ইটো লাভ নহব। বেকাৰ যাব টাইম ৱেষ্ট যাব হয় ন নাই? চাপজ সিহঁতৰ ফ্ৰেচাৰ বিচাৰিছে ত তুমি ফ্ৰেচাৰ নোৱাৰিবা কাম নাই।
হুম।
আৰু মা - দেউতা কৰি থাকা না, গ্ৰুপত আছ টোৱে, এইটো এইটোৰ কাম কেইদিন বাৰু চলে পাৰমানেণ্ট কামটো নহয় না?
উম উম।
এইটো পাৰমানেণ্ট কাম হলে গোটেই অসম মানুহে বহি থাকিলে আৰু গোটেই দিন ফোন কলত। ঘৰৰ কাম - চাম এৰি চব মাইকী মানুহে মাইকীৰ লগৰ লগত ফোন কৰি কৰি কথা পাতি দিলে।
যদি ত আমি কথা পাত দিয়চোন আমাৰ এতিয়া আমি কাৰ লগত কথা আমি আমি হ'ল মডেৰণ এজৰ মানুহ হয় নে নাই? এতিয়া তোমাৰ মাৰ এ জো যেতিকা মানুহ গম পালে হয়, তোমাৰ মা এইটোত তোমাৰ মা ফ্ৰেণ্ড থাকিবও পাৰা হয় নে নাই? হয় এইটো যেতিয়া ফন কথা পাতে, কথা পাতি থাকে, পাতি থাকে সিহঁতে বোলো বুজাই দিও এনে এনে কাম কৰিব লাগে সিহঁত কৰি থাকিব। ভালে, এ দিয়া আপোনা, অ ভালে বাৰু শুনি থাকো, গমে পাব নালাগে ইনকাম কৰোঁতে, মাক নাম্বাৰৰ এনেকে কথা পাতিবলৈ কথা পাতি থাকাতো।
আহ।
তোমাৰ আজি প্ৰথম দিন না হ'ব লাহে লাহে গম পাবা আৰু ইটো কিমান মানুহ আহে আৰু এ পঠাই‌‌ চোৱা‌ ইয়াতে ইয়াতে গ্ৰুপত। আছে বহুত ভাল মানুহ আছে বেয়া মানুহ আছে। অলপ ভালকে থাকিবা সেইটোৱে কথা আৰু ক'লো তোমাক এজে চিচটাৰ হিচাপে ক'লো তোমাক ঠিক আছে। তুমি বহুত মানুহ চিনি নাপাবা তোমাৰ লগত কথা পাতি থাকিব তোমাৰ নম্বৰ প্ৰথম বাৰ পায় যাব হয় নে নাই এতিয়া কিবা কিবা কৈ দিব তোমাক তোমাক বেয়াকে কৈ দিব তুমি কাক ক'বা বহুত মানুহ আছে ইয়াতে আমাৰটো কায়াৰৰ অফিচটো দেখা নাই ন ক'ত কায়ৰাৰ অফিচ আছে হয় না নাই
হয়। দিয়া নহলে এতিয়া তুমি বনোৱা ভাত মই অকণমান আৰল দি পঢ়োঁ।
পঢ়িবা এতিয়া তুমি।
অ পঢ়িম।
নকৈছে দিয়া পৰা চতিয়া বাই।